হয়, শুনিছে নে বন্ধু? অ', শুনিছোঁ, শুনিছোঁ। অ', এই খোজকাঢ়ি অলপমান ঘৰত আহিলোঁ ৰ'বা অ'। সন্ধিয়া খোজকাঢ়িলো অ', এইটো তুমি কি কৰিছা?
এ, এনেই আছোঁ ৰ'বা।
উম, হয়।
বাকী তুমি বাৰু কি আছোঁ এনে, যাম অলপ পিছত এই তোমাৰ লগত কথা অলপ আছে, যোৱাৰ পিছতে যাম আৰু বাহিৰত।
অ', আচ্ছা ঠিক আছে, সেফালে বাৰু এই
বাকী মানে আৰু কিবা আলোচনা আছেনে অজি কিবা?
অ', ফোন কৰিলা যিহেতু আলোচনা এটা কৰিব আছিল বাৰু। তাকে ভাবি আছিলোঁ, এই আজি মই মানে
থকা বুলি কৈছিলে দেখো
অ', হয়, হয়, হয়, মানে আজি এখন মানে এনেই কিতাপ পঢ়ি আছিলোঁ মই।
কিতাপ এখন মানে এই পাৰিলে বহুত দিনৰ পিছতে মানে কিতাপখন উপভোগ কৰিলোঁ মানে ভা পঢ়িলো।
এই পঢ়াৰ ফলত মানে কি আজি মই কথা এটা গম পালোঁ। আমি মানে কিতাপ মানে পঢ়াটো মানে কমি গৈছে কিন্তু, তুমি কি ভাবা? মানুহৰ!
অ', কিতাপ পঢ়া কমি গৈছে কিতাপ পঢ়া বহুত কমিছে। সেইটোৱেই বহুত, বহুত কমিছে।
হয়, কমিছে, কমিছে। আৰু এই আৰু বিদ্যালয়ৰ দিনৰ সমূহ হয়
হয়। কিতাপ, কি কিতাপ পঢ়ি
অ', সেইটো তাক আজি মানে এখন এই এই কি বুলি কয় মানে ৰুবুল মাউতৰ এই হেৰি এখন পঢ়িছিলোঁ মোৰো এটা সপোন আছে বুলি পঢ়িছিলোঁ। এই তেওঁৰ মানে ব্যক্তিগত জীৱনতটো মানে অ', ৰুবুল মউতৰ তেওঁৰ মানে ব্যক্তি ব্যক্তিগত জীৱনতটো দেখাই আৰু মানে, কেনেকুৱা দৰিদ্ৰ এটা পৰিয়ালসমূহ পৰা গৈ ফালে তেওঁ মানে ইমান ধুনীয়া এটা আমেৰিকাত মানে বৈজ্ঞানিক কৰ মানে সেই বিজ্ঞানিক হিচাপে মানে ত' আজি, আজি চৰ্চিত আৰু মানে
মানে কিতাপটো, কিতাপতটো মানে আজিকালি কিতাপ নপ ঢ়েই দেখোন আজিকালি চব তোমাৰ মোবাইলতে চাই মানে তোমাৰ মোবাইলতে মানে কাহিনীবিলাক চায়।
ঠিক কথা মানে কি হয়, মোৰ মানে এই অভ্যাসটো মানে এনেকুৱা কমি আহিছিল মই বহুত মানে পাৰিলে হয়
মোৰ মানুহৰ মাজত, হয়
উম।
মোৰ মানে মাজতে হেৰি হৈছিল তোমাৰ অলপ ৰাস লাগিছিল কিতাপ পৰা কিবা হেৰিছিলে কাহিনীবিলাক তোমাৰ গল্পবিলাক।
হয়, হয়।
অলপ সাধুকথা টাইপ, কিতাপবিলাক এই গল্প টাইপ। তোমাৰ অলপ ভয় লগা কাহিনীবিলাক সেইবিলাক পঢ়ি ভাল লাগিছিল। মোবাইলাৰ আগতে দেখোন হেৰি নহয়
নিশ্চয়, নিশ্চয় সেইটোকাৰণ হৈছে মানে কি আমি সৰুৰ পৰা বিদ্যালয়ৰ পৰা যিখিনিসমূহ কিতাপসমূহ পঢ়ি আহিছিলোঁ তেতিয়া মানে আমাৰ মানে মগজুত মানে আমাৰ মানে এইটো কিতাপ পঢ়াৰ এই আগ্ৰহটো আছিল, কিন্তু তেতিয়াৰ পৰা আমি মানে বিদ্যালয়সমূহ মানে মহাবিদ্যালয়সমূহ শেষ কৰি পেলাই আমি নিজৰ কৰ্মগতা জীৱনত মানে অলপমান হে আৰু বাছি ল'লো তেতিয়াৰ পৰা অলপমান কিতাপৰ মুহুৰ্তত টো আমাৰ কাৰণে কমি গৈছে যিহেতু মোৰ লগতে এনেকুৱা হ'ল, মোৰ অভিজ্ঞতা ফালৰ পা ক'ব গ'লে মই এবছৰমান প্ৰায় কিতাপ মই পঢ়াই নাছিলো এনেকে। ত' কালি এখন মই ধুনীয়া আগৰেৰে কিতাপ এই যিহেতু ক'লো মই ৰবুল মাউতৰ, তেওঁৰ মানে এই কিতাপখন পঢ়োতে মানে ইমান মানে ভাললাগি গ'ল মানে সেয়ে আৰু পুৰণি দিনবোৰ কথাও মনত পৰিল যেনেকে আগতে মানে এই পৰীক্ষাসমূহ আহিলেই আমি কিতাপবোৰ কিতাপসমূহ চাইছিলোঁ। টো সেই, সেই মোৰ অভ্যাসটো মানে কি তেতিয়া অ', বিদ্যালয়সমূহ শেষ হোৱাৰ পিছত মানে কমি আহিছিল আৰু।
আৰু তোমাৰ হেৰি আগতে মানে তোমাৰ কুইচবিলাক দি আছে।
হয়, হয়, হয়।
কুইজবিলাক দি আছিল তাত মানে হেৰি হৈছিল কুই- কুইজ কৰি ভাল লাগিছিল তোমাৰ।
হয়, নিশ্চয়, নিশ্চয় সেই সেয়ে মানে কিতাপত মানে
আগতে মানে কি হেৰি কিতাপত মানে মোবাইল নাছি ন কিতাপতে কাহিনীবিলাক শুনিব পাইছিলোঁ।
সঁচা কথা, সঁচা কথা এইটোৱে। মানে কিতাপত মানে ইমান সকলো মানে জ্ঞান সোমাই আছিল তাতে এই মানে চাব গ'লেতো কিতাপ মানে কাগজত মানে সেয়াই আৰু।
আৰু তোমাৰ এটা হেৰি হয়, আৰু, আৰু এটা লেখক দি আছে তোমাক ৰঞ্জু হাজৰিকা বুলি।
হয়, হয়, হয়, হয়, শুনিছোঁ।
তেওঁৰ কাহিনীবিলাক মানে বহুত তোমাৰ সত্য কাহিনী এইগিলাক। যেন লাগে কোৱা ভয় লাগে হয়, তুমি মই পঢ়িছিলোঁ পাহৰছোঁ মানে এতিয়া কিন্তু ৰঞ্জু হাজৰিকাৰ কিতাপবিলাক চাবাচোন অলপ। এতিয়া মনত নাই, সত্য কাহিনীৰ ওপৰত বনাই ভয় লাগে মানে কাহিনী।
ভয় লাগে হয়, হয়, হয়, হয়, হয়, কি কথা মানে এনেকুৱা, এনেকুৱা মানে কিতাপ আছে য'ত মানে তুমি পঢ়িলে মানে ইমান মগ্ন হৈ যাবা মানে আজি যিহেতু মই মগ্ন হৈ গৈ ছিলোঁ মানে খোৱা লোৱা পাৰিলে মই পাহৰিছিলোঁয়ে সেই অভ্যাসটো মানে মানুহৰ কৰিলে মানে মানুহে মানে অতি ভাল হৈ পৰিব, যিহেতু আমাৰ আধুনিক বস্তু যিহেতু এই মোবাইল আদি এ আই এ, হওঁক বা গেম মানে কম্পিউটাৰ আদি বস্তুৱেই হওঁক মানে এইবোৰ ক্ষেত্ৰত মানে বেছি মানে এই মনটো তেওঁলোকৰ আকৰ্ষিত কৰে আৰু। যেনেকে উদাহৰণস্বৰূপে তুমি মোবাইল ফোনত চালে আজিকালি পাৰে ফেচবুক, ইনষ্টাগ্ৰাম সেইবিলাক মানে সকলো মানে কিতাপ পঢ়াৰ বাদ দি এইবিলাক মানে সকলোৱে চাই থাকে, এইটো এটা মানে কি আৰু মানে কম মানে বেছিভাগ মানে তুমি ভিডিঅ'সমূহ চালে তোমাৰ এই এনেই আৰু মানে এই সময়টো যোৱা টাইম পাছ কৰা বুলি ক'লে এনেকুৱা হয়। এনেকুৱা ভিডিঅ' সমূহেই আছে, মানে জ্ঞানৰ ওপৰত ভিডিঅ' কমি গৈছে।
তোমাৰ আজিকালি ভাল, ভাল পুৰস্কাৰ দিয়ে ন'বেল বঁটা বৃত্তি কয় যে।
নিশ্চয়, নিশ্চয় সেইটোৱে।
হয়, ন'বেল বঁটা তোমাৰ সাহিত্যৰ ওপৰতো দিয়েটো।
উম, সাহিত্য এতিয়াটো আৰু তুমি চাব গ'লে চাবা আমাৰ এইটো অসমত যিটো গ্ৰন্থমেলা হয়, খানাপাৰা ফিল্ডখনত তাতে মানে আগতে মানুহ ইমান মানে ভৰ্তি হৈ গৈছিল, মানে কিতাপ মানে কমি মানে শেষেই হৈছিল প্ৰায়।
হয়।
দোকানসমূহৰ, কিন্তু আজি তুমি চাবলৈ গ'লে চাবা মানুহ মানে প্ৰায় নেদেখায়ে মানে কিছু, কিছু মানুহ মানুহ আহে। তেওঁলোকে মানে কিতাপ কিনিব আহে, মই সেইদিনা মানে এইটো বছৰো গৈছিলোঁ মই গ্ৰন্থমেলা মানে অতি কম মানুহে দেখা পাইছিলোঁ কিন্তু মই, মানে তেওঁলোক মানে কি আৰু বেছি এই আগ্ৰহটো কমি গৈছে। এটা বেয়া মানে সাংঘাতিক আগ্ৰহ কমি গৈছে কিন্তু কিতাপৰ প্ৰতি।
এ, আগতে পঢ়িছিলা আগৰ মানুহবিলাকে টামাম পঢ়িছিল কিতাপ মানে নাজানিলেও পঢ়িছিল মানে কি শিক্ষা নাথাকিব পাৰে কিন্তু কিতাপ পঢ়ে, অসমীয়া পঢ়িব জানিলে কিতাপ পঢ়িছিল।
ঠিকেই চব মানে তেওঁলোকৰ মগজুটোত জ্ঞান ভৰি পৰিছিল। আজিকালি তুমি চাব গ'লে হয়, হয়, হয়, কোৱাচোন।
হয়, মানে তোমাৰ মানে আজিকালি তোমাৰ নতুনকে যুৱ চামৰ পৰা সাহিত্যিক নাইয়ে দেখোন আজিকালি।
নাই, নাই সেইটোৱে মই ক'ব ওলাইছিলোঁ মানে যুৱ মাজৰ যুৱ সমাজৰ মানে এইটোয়ে মানে এটা সমস্যা হৈছে তেওঁলোকে মানে মোবাইল ফোনৰ প্ৰতি ইমান আকৰ্ষিত হৈ থাকে তেওঁলোকে মানে সমাজৰ খবৰ একো নাৰাখে, নিজৰটোৱে মানে খালি ৰাখে। মনোৰঞ্জনৰ বাবে দুই এটা মান ভিডিঅ' চাই থাকিব, য'ত মানে একো মানে জ্ঞান বাৰ্তালাপ সেইবিলাক মানে একো নাই। এতিয়া তুমি কিতাপ এখনৰ কথাই সুধিব গ'লে তেওঁলোকে একো ক'বই নোৱাৰিব। ৰ'বা তেওঁলোকৰ একো মনে নাযাব, কিন্তু এই ফলত মানে এই ভিডিঅ' সমূহ চাই থকাৰ সময়ত মানে তেওঁলোকৰ প্ৰথম কথা এই চকু নষ্ট হয়, এ
তাকেইতো কিতাপ মানে ভাল, ভাল কিতাপ আছে তোমাৰ এই তোমাৰ যি এটা এজন আছে এই লেন-লেনচন মেডেলা বুলি যি এজন আছে চাউথ আফ্ৰিকাৰ তেওঁৰ নাম হৈছে তেওঁটো ভাল, ভাল কিতাপ আছে।
অ', আছে।
আমাৰ মাম- মামুনি ৰয়ছম গোস্বামী।
হয়, হয়, হয়, মামণি ৰয়সম অসম ভাল আৰু তুমি চাব গ'লে উইংগছ অফ ফায়াৰ বুলি এখন ইংৰাজীত কিতাপ আছে। এ, ডক্টৰ এ পি জে আব্দুল কালামৰ উম, এইবোৰ কিতাপ সমূহ মই পঢ়িছিলোঁ, কিন্তু মানে সেইবোৰ কিতাপসমূহ মই মানে সৰুতে পঢ়ছিলোঁ। কিন্তু এতিয়াও মোৰ মনত আছে তেওঁলৈ স্মৃতিবোৰ মানে কিতাপ পা উম, হয়, হয়, হয়, পাহৰি যোৱাৰ নিচিনা হৈছে কিতাপসমূহ কমি গৈছে। কিন্তু এই চৰ্চাটো মানে সদায় মানে চলি থাকিব লাগে কিতাপ পঢ়াৰ। কিতাপ পঢ়িলে প্ৰথম কথা জ্ঞান পায় আৰু দুই নম্বৰ কথা মানে সকলোৰে লগত বাৰ্তালাপ কৰিব পাৰি মানে সমাজৰ আগত মানে ভালকে থিয় দিব পাৰি, আজি কালি চাবাচোন ভিডিঅ'সমূহ চাই থাকিলে মানে মানুহৰ
মানে এই আশে পাশে থকা মানুহৰ মাজত ইমান মাত বোল নকৰে হয় জানো? তুমিটো দুই এটা প্ৰমাণ পাইছাও চাগে, তোমাৰ অঞ্চলটোত?
আৰু তুমি মানে কিতাপ পঢ়িলে মানে ইমান চকুত ইমান এফেক্ট নপৰে মোবাইল চাই থাকিলে তোমাৰ যিমান চকুত হেৰি কৰে তোমাৰ।
হয়, হয় ঠিক কথা মইও মানে ক'ত পঢ়িছিলোঁ আজি গছৰ তলত পঢ়িছিলোঁ। মানে গছ এডাল তলত মানে অলপমান গৰম পৰিছিল বাৰু এই গছৰ তলত মানে পঢ়ি-পঢ়ি ইমান ধুনীয়া লাগিছিলে এই পৰিৱেশটো। মানে সেনেকুৱা এটা পৰিৱেশ মানে সকলোৱে বিচাৰে হয়
কিতাপ পঢ়াৰ আজিকাল ধৈৰ্যতো কম আছে মানুহৰ।
নিশ্চয়, নিশ্চয় এই ধৰ্য্যটোও কমিছে মানে
ধৈৰ্য্য কম ধৈৰ্য্য কমি গৈছে চাই, চাই-চাই পঢ়িব লাগে। তাৰমানে এতিয়া মানে ৰোমাঞ্চ টাইপ বস্তু ব লাগে মানে মোবাইলটো কাহিনী টাইপ বস্তু লাগে তোমাৰ।
অ', হয়, হয় সৰুকে চমুকে কৈ দিয়াতো কিন্তু কিতাপত পঢ়া মজাতো ঠিক কথা হয়, হয়, ঠিকে কৈছা কিতাপত পঢ়া মানে সেই আৱেগটো নাথাকে আৰু। য'ত মানে এই ভিডিঅ'সমূহত থাকে। উম, সেইটোয়ে মানে ক'ব খোজো মানে সকলোৱে মানে কিতাপ-চিতাপ পঢ়িব লাগে। কিতাপ পঢ়িলে মানে মগজু বৃদ্ধি হয়, যিয়ে নহ চাকৰি ক্ষেত্ৰত কিতাপ নপঢ়ক বা পৰীক্ষাসমূহৰ কিতাপ বা আত্মজীৱনী হওঁক সকলো ক্ষেত্ৰতে হওঁক, কাহিনিয়ে হওঁক কিন্তু কিতাপৰ চৰ্চাটোতো নিশ্চয় থাকিব লাগে।
হয়, হয়, কিতাপ পঢ়িব লাগে মানে অকমান ভাল। ভাল-ভাল কিতাপ পঢ়িব লাগে ডাঙৰ, ডাঙৰ মানুহ বিলাকৰ যিবিলাক আছে সেইবিলাকৰ মানুহৰ জীৱনী আত্মজীৱনী থাকেতো তোমাৰ।
আত্মজীনী-আত্মজীনীটো কৈছোঁ মই।
আত্মজী-আত্মজীৱনী তোমাৰ থাকে, তোমাৰ চবৰে থাকে।
নিশ্চয় থাকে, নিশ্চয় থাকে।
চব ডাঙৰ-ডাঙৰ মানুহৰ এখন এ-এখন আত্মজীৱনী।
হয়, হয়, হয়, হয়।
এইটোৱে-এইটোৱে আৰু দিয়াতে ভালে লাগিলে আজি কথা পাতি।
হয়, হয় নিশ্চয় ভাল লাগিল মোৰো ভাল লাগিল, তাকে কিতাপৰ ওপৰত মানে বহুত দিন নাছিলোঁ, আজি পঢ়িলোঁ যাতে তোৰ লগত বাৰ্তালাপ কৰিলোঁ ভাল লাগিল।
হয়, হয়, হয়, অ', পিছত কথা পাতিম।
অ', বাৰু ঠিক আছে ঠিক আছে অ'।